হেল্ল' আহিছে আৱাজটো এইমাত্ৰ উঠিছে জাষ্ট
অহ।
কোৱা তুমি
উম তাৰাপা খবৰ খাতি কেনেকুৱা?
খবৰ খাতি চলি আছো আৰু একদম পেট পেট্ৰল নোহোৱা স্কুটিৰ নিচিনা কৈ।
হা কি কৈছা?
পেট্ৰল নোহোৱা স্কুটিৰ নিচিনাকৈ চলি আছো আৰু।
অ' হয় নেকি।
উম হেৰি মাহঁতৰ কি আৰু মই যদি পেট্ৰল নোহোৱা স্কুটি মাহঁতো পেট্ৰ'ল নোহোৱা কাৰ।
অ' হ হয় নেকি।
উম এই তোমাৰ মোৰ লগৰ কেইটা মানে কৈছিলে বোলে সিহঁতে ক'লে যাব হ'ল তালি চাইড ল যাবা নেকি তুমি?
অ' পাৰি বাৰু। গাৰ্লছো, গাৰ্লছ আছে নে নাইবা?
অ' দুজনীমান থাকিব সিহঁতৰ তোমাৰ জি এফ চি এফ আহিব চাগে মেইবি
অ'।
উম মানে মোক কৈছিলে তো আৰু কোনোবা যাব নেকি? যায় ন যদি পাৰা ওলাবা আৰামছে।
অ', অ' চাম বাৰু মই।
একো নাই হেৰি আমি খেলা কৰিছো চব চবেই মিলি পিনে।
অ', অ'।
নাচিন গৈ পিনে তাত।
এই ঠেলা কৰা সলনি গৰু গাড়ীয়ে কৰিব পাৰিলা হয়।
এ নাই গৰু গাড়ী ভাড়া বেছি দে নোৱাৰি। গৰু গাড়ী ভাড়া বহুত লয় আজিকালি মানে গৰু পাবলৈ নাই ন।
অ', অ' এই আমাৰ ঘৰত আছিলে দুজনীমান গাই জানা তাকে ল'ব পাৰিলো হয়।
গাই গৰুয়ে আকৌ গৰু হেৰি গাড়ী টানিব নোৱাৰে ন বলধ গৰুহে লাগে।
এ গাই গৰু হ'লে বেছি ভাল তুমি নাজানা নেকি।
নাই তোমাৰ হেৰি আজিকালি গৰুবিলাকে মানে তাই নি থাকে না ত'
অ' তুমি এইটো তুমি নাজানা নেকি ট্ৰেণ্ডিং চলিছে ন বলত গৰুয়ে ন কৰে এতিয়া মানে গাই গৰুৱে কৰে।
অ' কি অ' এতিয়া শুনা আমি তোমাৰ হেৰিখন ভড়া কৰিছো অ'। ঠেলা এখন। দেন মোৰ লগৰ মোৰ লগৰৰ চাৰ্জিং বক্স এটা আছে গানৰ কাৰণে সেইটো হৈ যাব। আৰু তোমাৰ আমাৰ মানে- ঘৰৰ কাষতে এখন সৰু ঠাই জংঘল টাইপ জাগা আছে তাৰ পৰা নেহুৰ কেইটামান ধৰিম। আৰু-
অঁ আমাৰ ইয়াতে আমাৰ - আমাৰ ইয়াতে মানে ওচৰত জংঘল এখনত তাত ফেটি খাপ দুডাল মানো পোৱা যায়, নিব লাগিব নেকি।
অঁ তাৰ, অঁ তাৰ চুপটো বোলে ভাল হয় ন ঘৰখনে যদি-
অঁ, অঁ আমাৰ ইয়াতে মানে ফেটি সাপো পোৱা যায়, লাগে লাগিব নেকি?
অঁ সেইটো লৈ আহিবা মজা হব। যাম নাচিম একদম মজা লাগিব। এনে বাকী কোৱা তোমালোকৰ খৱৰ খাতি কেনেকুৱা?
আছো আৰু কিবা পাম নোহোৱা চাইকেলৰ নিচিনা।
কপ কৈছা ন মোক।
কি কৈছা? আৰে- তুমি কিবা লেজেণ্ড নেকি তোমাৰ পৰা কপি কৰিব।
মই লেজেণ্ড নহয়, মই লেক্টজেন।
অঁ হয় নেকি, তুমি হেৰি হব নালাগিছিলে- তুমি মানে হেৰি ৰখিবা মোৰ মুখতে অহা নাই নহয়।
উম কোৱা?
অঁ তুমি ৰকেট হব লাগিছিল তেতিয়া বেছি ভাল হ'ল হয়।
কিন্তু কিয়?
নাই তোমাৰ মুখখন মানে ন ৰকেটতকৈও স্পীড যায় সেইটো কাৰণে তুমি ৰকেট নিচি- নাই হ'ব লাগিছিলে।
অঁ মোৰো কেতিয়াবা লাগে বুজিছা, মই বহুত খৰকৈ কথা কওঁ ন মোৰ এনেকুৱা লাগে। বহুত খৰকৈ কওঁ নি কথাখিনি মানে বহুত স্পীড কও‌ঁ নি কথাখিনি।
অঁ।
বুজি নাই পোৱা ন ভালকৈ।
এ কিয় শুনাচোন তোমাক মানে মা মা দেউতাই কি খাই জন্ম দিছিল বাৰু ইমান- মানে তুমি বহুত চি কথা জানা ন।
কথা জানো! মই একো নাজানোৱে দেখোন, একচুৱেলি আহ শুনা না- মোৰ কি লাগে না পাপাই কি খাইছে এইটো মেটাৰ নকৰে কিন্তু মায়ে কি খাইছে এইটো মেটাৰ কৰিব না। মইতো মা গৰ্ভৱতে আছিলোঁ। আহ নাজানো দে তুমি-
উম বাকী কোৱা তুমি এতিয়া যাবা নোযোৱা, ফিক্স-
অঁ যাম আকৌ কিয় নাযাম।
আহ টকা দুশকে ধৰিছো বেছি নহয়। টকা দুশ অকল।
অঁ ঠেলা গাড়ীত গ'লে মানে আকৌ টকা লাগে নেকি।
অঁ লাগিব তো। এ আনে নহয় আমাৰ কাৰণে নহয়, যোনে মানে ঠেলাখন ঠেলিব ন তাকো লাগিব ন পইছা।
অঁ, অঁ।
ত আমি- সেইটোৱে কৰিম আৰু আমি ভাবিছো যে ছোৱালী কেইজনী যাব ন' ত ' আমি সিহঁতকে খেদিয়াম বুলি ভাবিছো। এই তহঁতে ঠি আৰু
অঁ, আৰুটো গৈছা ন' তুমিতো নেওঁল দুটামান বিচাৰি ল'ম বুলি কৈছা ন, তেন্তে কিয় ইমান লাগে? পঞ্চাশ টকা মান হলেই হ'ব চাগে ন?
এই নাই এই চাদা ধৱা প্লেট কেইখনো
মোৰ ঠেলাৰ ভাড়া আছে,
অঁ, ঠেলাতটোতো তেল ভৰাব নালাগে ন?
পামটো মাৰিব লাগিব।
অঁ, পামটো লৈ গ'লে হৈ গ'ল আৰু কাৰোবাৰ পৰা।
অঁ সেইটো ফুকি ফুকি হেৰি কৰিব লাগে, ফুকি ফুকি একদম পুুক পুক
অঁ তুমি পাৰিবা ন' কাৰণ তোমাৰ কি আছিলে এ হেই নেউল খাই শক্তিতটো বেছি ন।
এ আ মোৰ কেইনটামান কথা শুনি পিনে মোৰ অকৱাত লাগ গৈছে। বাকী হেৰি বোলে কলেজ চলেজ?
উম কলেজ মই এৰিলো নহয়!
কিয়?
কি কবা আহিব লাগি আহিব লাগিছিল এক নম্বৰ আহি গ'ল দচ নম্বৰ।
মিঞ্ছ?
অঁ, কি কবা সেইটো কাৰণে কলেজ কলেজৰ পৰাই ওলাই দিলে জানা?
আহিব লাগিছিলে এক নম্বৰ আহি গ'ল দহ নম্বৰ। মোৰ বুজা নাই এইটো কথা।
কি কবা?
অঁ, বুজা নাই মানে সঁচা কে বুজা নাই মানে, অনেচলি আহিব লাগিছিল এক নম্বৰ, আহি গ'ল দচ নম্বৰ
অঁ, কি কবা আৰু হেনেকুৱাই কথা।
উম তুমি মানুহজনী অকমান হেৰি আছা ইউনিক আছা।
কি কৈছা?
এই মানুজনী ঞলপ ইউনিক আছা
অঁ, কি কবা সেইটো মানে জন্মৰ পৰাই মই,
নাই মোৰ ধেমালি কৰা স্বভাৱটো নগ'ল আৰু বুজিছা সৰুৰ পৰা,
অঁ, অঁ হয় নেকি? মই মানে এই মাৰ গৰ্ভত থকাৰ পৰাই শিকি আহিছো।
আহ চৰি হা ধেমালি কৰিছিলো অ কে,
উম বাকী কোৱা এতিয়া?
অঁ, তুমি মানে এতিয়া সেইটো কিবা নেউল বিচাৰিবলে ষ্টাৰ্ট কৰি দিয়া পুৰা ফাইনেল হৈ গ'ল ন যাম আৰু
অঁ, এইটো ফাইনেল আৰু হৈ গ'ল দে দে হেৰিটো ফাইনেল দেত টো ফাইনেল হোৱা নাই, যোৱাতো যামেই এনেও
উম, কাইলে মানে গৈ দিলে বেয়া নহ'ব চাগে ন,
কাই লৈ টো নহ'ব, উম। উম, দেওবাৰ মানে পাই যাব। উম
অঁ, অঁ, শুনাচোন নেউলত লেগ পিচ পায় নে নেপায়?
নেউলৰ লেগ পিছ এই তোমাৰ হেৰি হয় কি হয় জানা? লেগ পিছ তুমি দেখিবা! কিন্তু, খাব নোৱাৰিবা?
অঁ, এই পাৰি আমি মানে জংঘলত থাকো ন এইবিলাক চলি যায়!
নেওল এটা অ সঁচাকৈ নেউলডাল লৈ যব লাগে খাবলে
আৰে পুৱাতে চিটুুৱেশচন ত' বাকী কেনেকুৱা?
ঘৰত আহি মই তোমাৰ সেই পেটি সাপ অ এ কি কবা আৰু আছোঁ নমৰি জীয়াই বা অ তুমি আমাক ঘত মানে ৰখিবা মই তোমাক মানে খানাৰ হেৰি দিছোঁ ন। তুমি আমাৰ ঘৰত আহিবা ভাত খাবলৈ। তাৰপা এই বাঁহ গছত যে পোক পাই যে সেইটো সেই সেইটো অ ৰখিবা সেইটো মই বনাই থৈ দিম, তুমি আহিবা এই পাতত দি থলে বেছি ভাল হ'ব নেকি ন?
মই এই কথাটো কবাক কৈছো নেকি আগতে
অঁ, তুমিহে জানিবা আৰু কি বুলি কয় আমাৰ ঘৰত মানে বাদুলী দুটা মানো আছে এ, ‌
আৰে তুমি হয় কোন বে? হি, হি
অঁ, আঁ, আমাৰ মানে আমাৰ ঘৰৰ ওচৰ, ঘৰ এখনত বাদুলি দুটামান আছে সেই কেইটা নি থৈ দিম অ সেইকেইটা চুঙাত দি দিম গাহৰি নিচিনাকে বনাই দিম।
চিনি চিনিপোৱা নিছিনা লাগিছে দেই এতিয়া।
অ নাই নাই মই আজি গেম ডাউনলড দিছোঁহে।
মই বোলো কেনেকে অকে ঠিকে আছে বাৰু। তুমি মানে এতিয়া পাত পাতো ছিঙিবা ন
তুমি মোক হেৰি কৰিব লাগে কাৰণ চোৱা তোমাৰ মই সেই মনৰ কথা খিনি জানিব পাৰিছোঁ।
অই
অ তুমি মোক তুমি মোক সেই থাপনাত থৈ পিনে ন পূজা কৰিব লাগে জানা।
অ বে মজা দেখোন।
অ তুমি মোক পূজা কৰিব লাগে।
আৰু আৰু আৰু ইণ্টাৰেষ্টিঙ কোৱা কোৱা
উম কি কব লাগে আৰু কোৱা অ
উম ঠিকেই আছে। মোৰ অ ঠিক আছে ত' মই এতিয়া ক'ব খুজিছিলোঁ যে তুমি বাহিৰা কিতাপ বাহিৰা কিতাপ চিতাপ পঢ়া নপঢ়া?
বাহিৰা কিতাপ এই পঢ়ে জানো এ আমাৰ মানে ইয়াতে কলপাতত লিখি পিনে পঢ়া শুনা কৰে তোৰ কলপাতত যি আছে সেয়াই পঢ়িছো আৰু
শংকৰদেৱৰ যুগত সাঁচি পাতত পঢ়িছিলে বোলে উম
অ হয় নেকি অ তুমি মানে
বৰদোৱা গৈছিলা বৰদোৱা
অ বৰদোৱা নাই যোৱা নাই মইতো বিদেশৰ হয় ন্ কেনেকে বৰদোৱা যাম
উ উ মজা। বহুত ধুনীয়া বহুত ভাল লাগিলে। আই লাইক ইউ কোৱা বাগি
উম
অ তুমি গানো গোৱা নেকি
গান নাগাওঁ মই
অ এতিয়া মানে কিবা গুণগুণাই আছিলা ন
নাই এইটো তোমাৰ মই মানে উ
অ তুমি অ শুনা না শুনা না তুমি বোলে ৰাতি কাম কৰা
অ মই চিয়ৰ হৈ গলো দিয়া অকে মই তোমাক সচাকে ফোন কৰি আছো অকে
অ মানে কোৱা আকৌ কথাটো এতিয়া
অ ম মানে এতিয়া এতিয়া মই যাও তোমাক চাগে ফোন কৰি আছো অকে
অকে অকে
উম উম উম
বেগ